শুনি
সন্মান পূৰ্বক নিবেদন শুনিছেনে?
শুনিছো শুনিছো।
উম গুৰুজী কওক।
তাকে। কি কৰি আছে?
কি কৰি আছো মানে এতিয়া মই, উঠিলো এতিয়া শুই উঠিলো।
অহ, মুখ ধুই আছে নি?
মুখ ধুবলে যাওঁ বুলি ভাবিছো।
অ।
তাপা চাহ তাহ খাম।
ভাত খাব হব‌ই।
ভাতটো খাই পেলাই শুই দিবি কমাই নাই চাহ তাহ খাই পেলাই ভাতটো খাব হবই ভাত ভাতটো খাই পেলাই শুই দিবি আৰু ধুনীয়াকে হৈ যাব
তাকে তাকে এতিয়া মই ভাবিছো এতিয়া ঘৰ মানুহ চবকে উঠাই দিওঁ নেকি ভাতটো বনাবলে মই ভাতটো খাই বই শুই দিওঁ সোনকালে
তাকে
উঠাই দিলো উঠাই দিলো কি গতি হয় সেইটো ঠিক নাই আহি থাকিবলৈ পাম নে নহয় ৰাতিপুৱা চাৰিটা বজাতে বজাই খৰৰ পৰা খেদিলে বোলে
ভালো
উম
ভাল হ'ব পিছৰ দৃশ্যখন চাবলগীয়া হ'ব তাৰপিছত খেলখন চাই পাবি ৰহ মজা এইটোয়ে হ'বগে গৈ পেলাই ভাল হ'ব বেয়া নহয়
গান লাগিয়ে যায় মানে
তাকে
সেইকাৰণে কুসুম দাক ভাল লাগে আৰু
ভাল চবতে মিলি যায় আলুৰ নিচিনা মাংসটো মিলি যায় চয়াবিনাটো মিলি যায়
চবতে মিলে অ দালিতো মিলে ভাততো মিলে খিছিৰটো খিচিৰি টো মিলে
পিটিকাটো মিলে
পিটিকাটো মিলে
এই চবতে মিলি যায় ভাজিটো মিলে যি তিতাকেৰেলা লগতো মিলে
উম চবতে
সুধা জলকীয়া আলুৱে ভাজিলেও মিলে অ চিঙৰাটো মিলে
চিঙৰাটো মিলে তাৰ পৰা আলু চুপতো মিলে তাৰ পৰা ঘু ঘুগুনটো দি দিব পাৰি দি মিলি যায়
কিয়‌ জেঠি অ কৈছে চইত চইত চ ইত বুলি
হে সঁচা কথা আও সি চবতে মিলে
তাৰ বোলে প্ৰেমৰ গান শুনিবলৈ মন গ'ল মন মইনা শুনি দিবি আৰু হ'লে অকণমান এনাৰ্জী থকা গান শুনিবলৈ মন গ'ল এইকেইটা এটা মাটি কলৰ চাটি কল শুনি দিবি
উম
অসমৰ কাৰণে গান শুনিবলৈ মন গ'ল বোলে সি যিবিলাক দেশৰ কাৰণে গাই থৈছে বৰষুণ শুনি দিবি লাচিত শুনি দিবি
উম
উম উম হয় দাম হয়
চব ৰাখে সি দোকানত
চব ৰাখে চব ৰাখে দোকানত গেলামালৰ দোকান এখন
তাকে এ আলু পিয়াজৰ কথাও লিখিব কোনোবাই দিনা
উম আলু বস্তা কিনিলো এসপ্তাহতে খতম কৰিলোঁ
ন তাকে
উম
মই মানে ভাবি আছো এইটো যে এটা যে কথা যে আছে যে মানুহৰ মুখে যে
কি
গানটা লিখিম তাত ভৰাম মানে যদি মানে এই কুচুমদাই কোৱাৰ আগতে কথা কবিতা মানে এইটোতো ৰেপ নহয় কথা কবিতাহে তেনেকুৱা যদি কেতিয়াবা লিখো তে যে এইটো যে আমাৰ যে কয় যে লাই পুলি লৰাই লুৰু লৰু লৰাই লফা
পাপা
সেইডখৰ মই ভৰাই দিম একে
একে
উৰাই ঘূৰাই মুতি দিলে একেইদিনাই চফা
একেদিনাই চফা
অ সেইটো ভৰাই দিম ধুনীয়াকে একদম গান হিত
হিত এইটো ভালো পাব সি
হে ই ই গায়ও ভাল পাব আ তা মাতটো লগত মিলিবও আ তা মাত তোৰ লগতো মিলিব
মিলি যাব লাই পুলি লৰাই ৰুলো লৰাই ৰুলো লাফা উৰাই ঘূৰাই মুতি দিলো একেদিনাই চফা
অ
অহ
এই চিঞৰে
অহ অহ
তেনেকে বোলে চিঞৰটো দিছে বোলে গাই লৈ
অ তাপা আকৌ দি দিবি তাৰ আকৌ হেৰি এ এইটো যে হেৰি যে কাহৰ কাহি যে দিয়ে যে
আদাক দেখি উঠিল গা কেঁকুৰীয়ে বোলে মোকো খা
অ নহয় নহয় নহ এই শহুৰৰ ঘ বা চেলেং কিবা হেলেং পেলেং যে
অহ অহ বাপেৰে দিলে জি খন পেলেং শুব নোৱাৰি ঢেলেং পেলেং
ঢেলেং পেলেং আ মায়ে দিলে কিবা মুটি দি
নহয় মাৰে দিলে যিখন কাহি ভাত খাওঁতে উঠে হাঁহি। এইখন কম কাঁহি হ'বনে?
ত
তাকে এইখন কম কহি হ'ব নালাগিব আক
বৰ কাঁহি।
দেখি হাঁহি উঠা খন কম কাঁহি হব নেলাগিব কাঁহি হ'ব‌ নেলাগিব?
সেখন ৰাজহুৱা মানুহে খাব পাৰিব, নাম
তাকে এই সেইবোৰ ভৰাব লাগিব সেইবোৰ সেইবোৰ ভৰাব লাগিব। এ এইবোৰ আমাৰ লোকেল বস্ত তো মানে এইবোৰ আমাৰ থলুৱা বস্তু এইবোৰ আমি মানুহক শুনাব লাগিব। আমি অকল সেইডখৰ মানুহকেইটাই হে এইবোৰ শুনি আছো এইবিলাক
যেন
ইয়াৰ মানুহ শুনি থকা নাই ন মই য'ত আছো ইয়াৰ মানে একবোৰ চিনি নাপায় ন
ত' সেইটোয়ে আগৰ প্ৰজন্ম বিলাকো শুনিব লাগিব তেতিয়া।
অঁ সেই সেই সেইবোৰ লাগিলে সেই কুচুম দা গতে ৰেপতে সোমাই যাব মানে
অ' সোমাই যাব।
সেইটো সেইটো ডাঙৰ কথা নহয়।
অঁ কুচুম দাই এনে গানটোতো এইটো ৰেপৰ নিচিনাকে গায় আও
ভালেই বাও এই নহয়, ৰেপ নিচিনাকে নাগাই চব গান। চাবি আকৌ তাক সুৰটো থাকে এতিয়া ৰেপ' নিচিনাকে আমাৰ লখিমপুৰত যে আছে কেইটামান এই কুলদীপ চুলদীপ সে সিহঁতি গায়।
ওম।
কিন্তু ইয়াতো মানে বেলেগ। ইয়াতো ৰে সেই বুলি নকয় মানে, ইয়াতো কথা - কবিতা বুলি কয়। অসমীয়া কথা কবিতা, যিটো আমি আগতে পঢ়িছিলোঁ জতুৱা ঠাঁচ
সেইটো বুলি সেইটো হয় সেইটো বস্তু। কম কাঁহি হ'ব নালাগিব সেইখন, ভাত খাই থাকোঙতে তাৰমনে দেখি আহি উঠি যোৱা। তাকে হে কম নাই আকৌ এইটো মই গানত ভাব লাগিব। এই টো মই ভৰাব লাগিব পাই গ'লো লিৰিক্স এটা। কনচেপ্ট এটা পাই গৈছো ধুনীয়া একদম মানে একদম কলি এটা পাই গৈছো গানৰ একদম ধুনীয়া এইটো।
সেইখন কাঁহীতে বহি লৈ পেলাই, এই সি সেইখনতে খাই থকি পাৰিব। সেইখন সেইখন আমাৰ নেপালীক দিব লাগিব
তাকে এই সেইবিলাক ভৰাব লাগিব এই বস্তুবিলাক উলিয়াব লাগিব।
উম
আও এতিয়া গান চান মোৰ কৰিব মন আছে। এ গান চান চবেই দেউৰী হওঁক মিচিং হওঁক আহোমক হওঁক নগাক হওঁক এই তেনেকুৱা মানুহ বিলাককে লৈ লৈ ইয়াক কুচুমতেও গান কৰি আছে।
গান কৰি আছে অঁ, এতিয়া চব
তা' বাদেউ তা বাদেও।
উম।
এই যে মোৰ গান কৰিব মন আছে। কোচ, কলিতা, কেওত, মটক ভূমিপুত্ৰ খিনি যে যিখিনি
আহ
তে আহোম খিনি পা পাটকাই পৰ্বত পাৰ হৈহে অসমৰ ৰাজত্ব কৰিছিলেই
অ
সেই মিচিং খিনি আহোমৰ লগতহে অহা আহোম দেউৰী মিচিং দেউৰী খিনি আহোমৰ ৰজাৰ লগততে অহা সিহঁতে
উম
কিন্তু যিখিনি কলিতা যিখিনি কোঁচ
উম
যিখিনি মটক যিখিনি কেৱট
উম
কুচ কলিতা কেৱট মটক সেই চাৰিটা জনগোষ্ঠী এই অসমতে জন্ম মানে এই ইয়াৰ মাটিতে জন্ম ইহঁতি ইহঁতক ভূমিপুত্ৰ বুলি কয়
উম
সেইকাৰণে সেই বস্তুটোৰ ওপৰত আজিলৈকে কোননেও লিখা নাই মই সেই বস্তুটো কাৰণ যিলওক মটকখিনিও সাজপাৰ আছে যেনেকেতো আহোমি আহোমবোৰৰ মাজতে বা এইটো যে তোই মুগাৰ সাজ পিন্ধি বি তোই নগাৰ পিন্ধিবি মি সে তেনেকে যে গাই যায় সেই মানে সাজপাৰ কথাটোতে কয় যে
উম
গমপাইছানে আমাৰতো সাজপাৰ আছে। কলিতা মানুহৰ সাজপাৰ আছে কোচ মানুহৰ সাজপাৰ আছে।
আছে আছে
তোৰ চুতীয়া মানুহও আছে।
আছে আছে আছে
আজিলৈকে কোনো কোৱা নাই সেইবোৰ ওপৰত লিখিব লাগিব
অ ন
চব জনগোষ্ঠী অসম বুলি ক'লে চব জনগোষ্ঠী সোমাই ন
চবোৰ ম
তে দাদা আমাৰ খিনি যিখিনি কোচ ভূমিপুত্ৰ সেইখিনি এই আহোমতকৈ অধিকাৰ বেছি আছে।
বেছি আছে অ
আৰু এতিয়া গামখাৰুটো যে গামখাৰুটো মানুহে ভাবে আহোমৰ এই ৰজাৰ দিনৰ বিহুত পিন্ধা সেইটো গামখাৰু আহোমৰ নহয় কোচ মানুহ জোনবিৰি অ গামখাৰু কোচ মানুহৰ জোনবিৰি যে
অ
জোনবিৰি ভাবে আহোমৰ জোনবিৰি আহোমৰ নহয় জোনবিৰি অসমীয়া কলিতা মানুহৰ জোনবিৰি কলিতা মানুহে পিন্ধে জোনবিৰি সেই তেনেকে অলপ পঢ়িব লাগিব ৰিচাছ কৰিবলৌ আছে মন তেনেকে ঢেই গান লিখিব মন যায় গোটেই জীৱনটো গানেই লিখিম মই
উম
পাগলৰ নিচিনাই খুব লিখিম। কোনোবা এটা কোনোবা এটা এ মানে উ ভালকে ফুটিব মানে
উম
ভালকে কোনোবা এটা ফুটাব লাগিব ভালকে মন আছে আৰু এটা দিয়ে দিলি নহয় ভাল একদম এতিয়া মোক আইডিয়া মানে বুদ্ধি দিয়ে দিলি নহয় লিখিবলে মই বিচাৰিয়ে ফুৰিছিলোঁ মই আজি আজি আমাৰ এই জোল বেছি খোৱা ল'ৰাটোক মই আজি কৈছিলোঁহে তই যদি ইমান এইবিলাক শুনি থাক তই মোক এনেকে এটা বোলো বুদ্ধি দিবিচোন মানে হেৰি এটা উলিয়াই দিবি আৰু তই
অ
বিষয় এটা যাতে য'ত আমাৰ থলুৱা কথাখিনি থাকে আমাৰ জেগাত এ মানে যিটো মানে বেলেগৰ জেগা মানুহে শুনা নাই অকল আমিখিনিয়ে জন্ম পৰা শুনি আছোঁ আৰু আমি মৰি গ'লে মানে আমাৰ পিছৰ প্ৰজন্মটোৱে শুনিবলৈ নাপায় যাতে সেইখিনি কথা মানে এদাই এ হৈ থাকিব আৰু মানে আমাতে কাৰণ আমাৰ ভণ্টিহঁতে এতিয়া তই যিটো গালি আমাৰ ভণ্টিহঁতে এইবোৰ নাজানে
নাজানে অ
সিহঁতে শুনিয়ে পোৱা নাই সেই তেনেকে এটা এটাকে লাহে লাহে জ্বলাই একেবাৰে এই গানবোৰ মানুহৰ মুখত নাইকিয়া হৈ যাব সেত সেইটো আমি উলিয়াব লাগিব এতিয়া মই সেইটোত কাম কৰিম ভাল ৰাস্তা এটা পাইছোঁ
উম
সেইটো আৰু উৰাই ঘুৰাই মুতি দিলো একেদিনাই চফাটো সেইটো আৰু মই নিজে বনোৱা যেনিবা সেইটো মই এদিন ভাবি ভাবিয়ে বনাই আছোঁ সেইটো বুলি নাছিলে আৰু
উম
উৰাই ঘূৰাই মুতি দিলো বুলি নাই আকৌ এইটো
এই তেনেকুৱা কিবা এটা আছিলে ওৰাই ঘূৰাই মুতি দিলো তেনেকে মানে বেলেগে গায় আৰু
অ মানে মুতি দিলো বুলি নাই আৰু
অ অ
কিন্তু সেইটো মই বনাইছো সেইটো মোৰ মানে মুখত আহি গ'ল এতিয়া পতকে
নহয় নহয় আৰু এটা আছিলে হেৰি এ উ শাহুৰে কিবা চোতলতে মুতিলে তেনেকে কিবা এটা আছিলে।
অ তাৰপিছত আকৌ এ আ আও ধেই আছে এনকাত কথাত মানে চ'ৰ সঁচা কথা যিবোৰ চলন্ত কথা তেনেকে ৰাসে হৰি মাৰে কোনে যে কথাটো যে আমিতো সদায় শুনি আছো
শুনি আছো অ
কিন্তু তন্ময় শইকীয়াই কি বুলি গালে মৃত্যু যদি আছে লিখা কোনে ৰখাব কোৱা
অ কোনে
নিশ্চিন্ত থকা চাই আছো মই সদায় আকাশৰ পৰা
আকাশৰ পৰা
কিন্তু আমিতো সদায় শুনি আহিছোঁ ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে সিটো গাই দিলে মৃত্যু যদি লিখা আছে কোনে ৰখাব কোৱা।
উম।
সেইটোয়ে না যদি হৰিয়ে ৰাখে কোনে মাৰিব বা যদি মৃত্যু যদি লিখাই আছে যদি হৰিয়ে মাৰে তেতিয়াহ'লে কোনে ৰাখিব।
উম।
ৰাখিবলৈ কোনো নাই, কোনে ৰখাব কোৱা কোনে ৰাখিব কোনো নাই। সেই বস্তুবোৰকে মই সেই তেনেকুৱা এতিয়া কাম কৰিম মানে মোৰ এতিয়া মন আছে কাম কৰিবলৈ। এই যিবোৰ মানে সঁচা কথাবোৰ জতুৱা ঠাঁচবোৰ সেইবোৰত বনাবলৈ।
উম।
এই নহয় মই তোমাক ভাল পাওঁ বুলি বিষয়টোত চবেই বনায়।
সেইটোয়ে চবেই এইটো চব আজিকালি সেইটোয়ে আৰু।
অঁ হ'ব দে।
উম হ'ব।